অ-অ, শুনা পাই পাইছোঁ। কি খবৰ?
এইয়া, ভালে তোমাৰ?
এ আছো দিয়া।
অ'
অ মই আকৌ হেৰি, এ বহুত দিন কৰা নাছিলো যে। সে কাৰণে ফোন এটা এটা কৰিলো। এ তোমাক সিদিনাখন ফোন ফোন কৰিছিলো, তুমি ফোনটো নুঠালা। মই মানে এফালে যাব ওলাইছিলো। মই বোলো তোমাকো কওঁ, কিন্তু মানে এ লৰালৰি হ'ল যে। সেইকাৰণে ফোন কৰি আছো। ফোনটো নুঠালা, মই ভাবিছো তুমি এনে সাধাৰণতে ইমান সময়ত থাকা ন। এনেই এইখিনি সময়ত, গম পাওঁ যে সেইকাৰণে ফোন কৰিছিলো তাপিছত তাৰপিছত আৰু কি হ'ল মানে, ঘপককে মানে হেই ওলাল। মানে, আমাৰ প্লেনিং এটা তা ওলালে মানে। তাপাছত আৰু আমি অ' গৈছিলো মই বোলো, এ তোমাকো পাওঁ যদি উঠাই লৈ যাম সেনেকে কে ভাবিছিলো। মানে এ ভাবা, নাভাবাকে হ'ল মানে আচলতে। চাইকানে ফোন কৰি আছো। ফোন কৰি আছো ফোনটো নুঠালা, তোমাৰো চাগৈ হেৰিও নাইকিয়া চাগৈ মানে গমেই পোৱা নাই চাগে।
গম নাপালো, অ' হেৰি কেতিয়াবা মানে গম নেপাই এ আৰু মানে অকল মই চাইলেন্ট মুডত ৰাখিছিলো নেকি। মোবাইলতটো কিবা কাৰণত অ তাৰ পাছত মানে এনেকে তাত মি্চকলত কেতিয়াবা এনেক পৰি থাকিলে ঘপকে ধেৰ আৰু বেলেগ কিবাটা আছিলে যে সেই তলত পৰিলে চাগে। সেইকাৰণে নেদেখিলো। অ', আকৌ আকৌ ওলটাই মই কৰাও নহলে।
অ'। এ তাৰমানে এই এৰিত গৈছিলো এই মই মানে মোক লগৰ এজনে কলে বলচোন এনকা যাবি নেকি আৰু কোনোবা আছে যদি ক একেলগে ভাল লাগিব। মই বলো ৰ'। বুলু মই ফোন এটা কৰো তোমাক তোমাৰ কথা ক'লো আৰু। কওঁতে মানে কলে অ' বোলে হেৰি উ নিব পাৰো ব'ল আমি গোটেই কেইটা একেলগে গলে ভাল লাগিব। তেতিয়া তাৰ পিছ তা আৰু গাড়ী এখন ঠিক কৰি ললো। গৈ পেলাই ওলালো গৈ। মানে ইয়াৰ পৰা অকমান দূৰ হয় আৰু। মানে, যাবলৈ। তাতে মানে কি হয় নতুনকে হেনো খুলিছে দেই। মইনো চাওঁ গৈ চোননো কিনো খুলিছে। তাৰছতে আৰু সোমালে অকমান মানে টাউনৰ এয়াৰ পৰা গৈ গৈ অকনমান গাঁৱৰ পৰিৱেশ এটা পাই আকৌ গাঁওৰ সেফাল দি ৰাস্তা দিয়ক অকমান দুই তিনি কিলোমিটাৰ সোমাই যাব লাগে মানে। সোমাই গৈ গৈ তাৰ পিছতে গৈ আছো মই বোলো কোন ফালে আনি পিছে অলপ লগৰজনী সুধিছো তাৰ মানে তাই মানে আগতে কাৰবাৰ লগত আহিছিলে। সেইকাৰণে কৈছা যাবি নেকি। ব'ল তাৰমানে, সেইকাৰণে গ'লো আৰু। মোক কৈছো কোনফালে আনিছ। কিবা জংঘল জংঘলৰ নিচিনা লাগিছে। ক'ৰবাত হেৰাই যাম নেকি বোলে ন। হয় এনেকুৱাকে বনাইছে বোলে মই বোলো হয় নেকি কৈছে অ বহুত হেৰি মূৰত গৈ গৈ দেখা পালোঁ অ ধুনীয়া পিছত গৈ পেলাই সোমালো একে আহল বহল ডাঙৰ একদম তাৰপিছতে গৈ মানে হেৰি তাতে মানে হেৰি লোৱা নাই আৰু আ মানে সোমালে মানে এই যে আপোনাৰ প্ৰবেশৰ কাৰণে যে টিকট কাটিব লাগে সেইটো মানে অ অ সেইটো মানে নে নাই লোৱা সেইটো মানে ল'ব কৰা কৰিব হেনো এই কেইদিনমান দেৰিকে আৰু তাৰমানে মানুহ বিলাকৰ আ আহিলেহে গম পাব ন কেনেকা কোৱা তেতিয়াহে তাৰ পিছতে মানে তিনি চাৰি মাহ মানৰ পাছতহে বোলে সিহঁতে টিকটৰ ব্যৱস্থা কৰিব বুলি কৈছে আৰু তাৰপিছতে আৰু মই বোলো ভালেই পালো তেতিয়াহলে আমি মানে পইচা নভৰাকে সোমাব পালো আৰু তাৰপছতে গৈ মেলি তাতে মানে উম হেৰি আছে খাবও পাৰে মানে হা খোৱাৰ হেৰিও আছে ব্যৱস্থাপনো কৰিছে অ আপুনি মানে কাৰণ দূ শুৱা যাবতো ভোকতোতো লাগিবই খাবৰ কাৰণে তাৰ পছতে আহল বহ হল মানে এখন বাগিচা হেৰিও আছে ফুল চুল একে বৰ ধুনীয়া মানে তয়া আপুনি মানে কি কৰিব লাগে প্ৰথমতে আপুনি যি যি খাই মানে খোৱাতটো মানে প্ৰথমতে দি দিব লাগে মানে কি কি খাব কি কি নাখাব কাৰণ সিহঁতৰ টাইম লাগে আৰু সিহঁৰ তাৰ মানে
নতুনকে বনাই দিয়ে মানে অ নতুনকে বনাই দিয়ে কিছুমানে যে ফ্ৰিজত ভৰাই থোৱা বস্তু মানে বনাই দিয়ে যে মানে গৰম কৰি দিয়ে সেইটো
নহয় নহয় সিহঁতে নিজে বনাব আৰু সিহঁতৰ নিজৰে মানে শাক পাচলি পাচলি হাঁহ মুূৰ্গী এনেকুৱা বিলাক আছে আপুনি যি যি খায় আৰু ধৰক ঘৰুৱা পুৰা ঘৰুৱা হে বনাব মানে তেওঁলোক সেইকাৰণে মানে আমি মানে প্ৰথমতে দি ললো কি কি খামি কি কি নেখাম খাম বোলে কিমান সময় লাগিবা ঘন্টাটো আমাক লাগিব এনেকে বুলি কৈছে আৰু সেইকাৰণে বোলে এতিয়া মানে কি কৰিম আমি আমাক প্ৰথমতে অলপ মানে ইয়াৰ হেৰি বিলাক চৰ্বত এনেকুৱা খুৱাই ললে আৰু প্ৰথমতে সেইটো মানে - মানে আমি আহাৰ কাৰণে সেইটো আদৰিছে আৰু তেনেকে- হে খুৱাই মেলি তেনেকে লৈছে আৰু। তাপিছত ভালে পাইছো আমি এনেকে যোৱা কাৰণে আমাক মানে মানে হে জনাইছে আৰু এনেক এ আহি থাকিব এনেকে ভাল লাগিল আৰ, ওহ সম্ভাষণ জনাইছে। তাৰপাছত আমি অলপ বাগিচা নিচিনা আছিলে ফুল চুল এনেকে বহুত কিবা কিবি আছে বেলেগ বেলেগ ধৰণৰ ফুলুৰ মানে ৰাখিছে তেওঁলোক নেকে এনেকে চাই চাই এনেকে এনেকে কৈ আছে পিছত পুখুৰীও আছে। -খুৰীত আপোনাৰ হাঁ চাহ হা হাঁহ চাহ এনেক। কেবোৰ ৰাখিছে মানে। ভালে লাগিছে ৰাজহাঁহ বৰশী মানে তেনেকে। নাই বাবলৈ কাৰণেই। আকৌ কিবা লাগি যাব। ব যি বিলাক চৰাইবিলাক আছে যে সিহঁতৰ মানে সিহঁত যোনে কাম কৰে ধৰক তাত। সিহঁত বিলাকে কৰিব। পাৰে মানে যোনবিলাক বাহিৰত- পা মানুহ গৈছে বা হেৰি বিলাক গৈছে। তেওঁলোকক- তেওঁলোকক অ। তেওঁলোকক মানে হেৰি কৰা নাই সোমাব দিয়া নাই মানে তেনেকুৱা কৰিছে। বেয়া লাগে। তাৰপিছতে আপোনাৰ- হেৰি এইটো কি কয় মানে ভালো লাগিছে গৈ পুখুৰী পাৰত আপুনি বহাৰ সুবিধা অকনো কৰি দিছে দেই। তেনেকে হয় হয় হয় হয় হয় হয় আজিকালি অ অ চাংঘৰৰ নিচিনাও লাগে যে হয় হয় বৰ ভাল লাগে বৰ ধুনীয়াকে দিছে আৰু আপোনাৰ গধূলি মানে ৰাতি হলেও। যাব পৰাকে লাইটৰ ব্যৱস্থা। স্থা কৰি দিছে আৰু যাতে আন্ধাৰ চানধাৰ নহয় আৰু ধুনীয়াকে। এনকা টিপ। টপ লাইট টাইপৰ মানে। তেনেকুৱা কৰি দিছে ভালও লাগিছে মানে ৰাতি হলে মানে- সেয়া আৰু, অলপ মানে আঁতৰৰ পৰা মানে এটা মানে ধুনীয়া হেৰিয়াত এটা দেখা পাই থাক
অ' ৰাতৰ মানে লাই লাইটৰ ৰাতিৰ এটা সৌন্দৰ্য বেলেগ থাকে বা আকৌ দিনৰতটোও বেলেগ হয় চবৰে সৌন্দৰ্যতটো বেলেগ বেলেগ-া
হয় হয় হয় সেইটোৱে, তাৰপিছতে আপুনি সেইখিনি তাত গৈ পেলাই অকনমান ইফালে গলে এয়া সৰু সৰু ল'ৰা ছালীৰ কাৰণেও খেলা ধলা বিলাকো আছে দেই। আপোনাৰ সেইবিলাক কে সৰুৰ পৰা অকমান ডাঙৰ বয়সলৈকে এনেকে আছে, তাৰ পিছত সেইখিনি আপুনি পাৰ হৈ পেলাই অলপ আগলে গৈ থাকক, তাৰ পিছত মানে আপোনাৰ মানে হেৰি আৰু এয়া মানে উম কি বুলি কয় মানে আপুনি পাহাৰৰ নিচিনাকে বনাই দিছে হা পাহাৰ মানে আছে শিলো আছে তাতে আপুনি খাপ খাপকে দিছে সেয়া আপুনি মানে সেইবিলাক উ মানে ভৰি চ বগাব লাগিব মানে ধৰক তেনে তেনে দিছে তেনেকুৱা প্ৰশিক্ষণৰ মানুহো আছে মানে তাত। মানে আপোনাৰ একো অসুবিধাও নহয় সেইবিলাক আপুনি পিন্ধি এ' আপুনি আপোনাৰ সনেকুৱা কাপোৰ কানি পিন্ধি ল'ব লাগি লিব মানে তাতে মানে আছে তাতে আছে। আপোনাৰ মানে পিন্ধ থকা কাপোৰৰ ওপৰতে পিন্ধিব পাৰে মানে, ধৰক আপুনি মূৰত দুখ নাপা তৰ কিলাকুতিত দুখ নাপায়, ভৰি চৰি এনেকুৱা দুখ নাপায়, তেনেকুৱা মানে সিহঁত আছে সেইটোত, হয়, বগাওঁতে অ' অ' সেইবিলাক ডাঙৰ মানুহৰ কাৰণে দেই, সৰু সৰু ল' ছোৱালীৰ কাৰণে নহয় আৰু সেইটো সুবিধা মানে ডাঙৰক দিছে আৰু,
অ' আৰু মানে এনেকা নাওঁ আছে নেকি তাত নাওঁ বাব পৰা বা তেনেকুৱা ব্যয়ৱস্থা
অ অ অ মানে অকমণ দূৰত আছে দেই, মই মানে গোলো হয় খিনি ক'ব কাৰণে মানে সেইখিনি আপুনি কৰি মেলি তাৰমানে তাৰ পিছত সেইফালে সেইটো কৰি মানে আপুনি পাৰ হৈ যাব পৰা ব্যয়ৱস্থাও আছে তেনেকে পাৰ হৈ গ'ল তাৰ পাছত আকৌ মানে এখন ওলোমা দলং এ খনো আছে। মানে আপুনি, অ' সৰুকে আৰু ইমান ডাঙৰ নহয় সেই খনেদি পাৰ হৈ পেলাই অলপ গৈ পেলাই আকৌ আপোনাৰ বাঁহেদি মানে আপোনাৰ হেৰি আছে খট খতি আছে মানে এনেকে আপুনি নামি আহিব লাগে, অ' খট খতি এনেকে নামি আহি নামি আহি পেলাই হে আপুনি সেই আপুনি যে কৈছে হেৰি নাও এনেকে হেৰি কৰিব পৰা তেনেকে আপুনি মানে মানে দুখন আৰু এনেকে দুজন দুজনকে এনেকে বহিব পাৰে মানে ভৰি দি এনেকে মাৰি মাৰি যাব লাগে মানে নাওখনত চকাটো মানে চকাত থকা নিচিনা পেডেল মাৰা নিচিনা চিনাকি মানে আপুনি হয় হয় হয় তেনেকে মানে চাৰি পাঁচখন মান আছে মানে বেছি নাই চাৰি পাঁচখন মানে দুজন দুজন হে বহিব পাৰে আৰু
অ ভাল লাগে সেইটোত বহি পেলাই এজন সম্মুখে সন্মুেখ দুজনে পেডেল মাৰিব লাগে তেনেকুৱা বোৰত আগতে উঠিছো দিঘলী পুখুৰ খোপাত আছিলে আগতে
অ উঠিছে ন তেনেকে অ এ তেনেকুৱা নিচিনা আৰু মানে এ পৰিৱেশ তোক মানে ধুনীয়া কৰি দিছে আৰু ভালো লাগিছে বেছি ডাঙৰ নহয় দেই মানে পুখুৰীটো সৰু আৰু কাৰণ বেছি হেৰিও গলে আপোনাৰ দিগদাৰ হৈ যাব নহয় মানে বেবাএ বাক আকৌ তাৰ মানে হেৰি সৰু সৰু ল'ৰা ছোৱালী বিলাকো কৰিবলে মন কৰে টো অসুবিধাও হ'ব বুলিক সেইকাৰণে সিমান সিহঁতে মানে বেছি ডাঙৰকে হেৰি কৰা নাই আৰু হিপ বিলাকত বহুত মানে অক অকমান মানুহও থাকিব লাগিব তাতে বেছি দ নহয় কিন্তু পুখুৰীটো কৈছে আমি সুধিছিলো দ নেকি অলপ ভয়ো লাগে ন তেনেক কে আপোনাৰ চলায়ে পৰি যাবলৈ হলে কিবা কাৰণত যদি পৰি যাওঁ আহ তেতিয়াহ'লে বেছ দ হলেতো দিগদাৰ হৈ যাব কৈছে নাই নাই বেছি দ নহয় এইটো আমি মানে নিচতে মানে নিজেই খান্দি পেলাই বনাই লৈছে বোলে মই সুধিছিলো আৰু কৈছে বোলে আমি হা নিজে খান্দিম মানে বনাই লৈছে সেইখিনিত মানে সিহঁতৰ কষ্ট হৈছে কিন্তু কৰোতে জুনিয়ে যোন মানে মা লিক হয় আৰু কষ্ট তোৰ হৈছে মানে সেয়াই আৰু মানুহ মানুহক আকৰ্ষণ কৰিবৰ কাৰণে ধৰক ইমান সময় কি কি কৰি থাকিব পাৰিব সুবিধা খিনিও দিছে আপুনি সেইখিনিও কৰি থাকিব পাৰে
অ দিবও লাগিবতো তেতিয়াহে মানুহ সোমাব উম
মানে চবফালে দিছে আপুনি মানে বাদ বাগিচাত বহি কথা পাতিবও পাৰে সৰু সৰু লৰা ছোৱালী লৈ গ'লে ধৰক খেলা ধূলাওক কৰিব পাৰে আৰু নিজেও অকমান। কিবা কৰো বুলি ভাবিলে সেইখিনি কৰিবও পাৰে।
আৰু কেতিয়াবা কেতিয়াবা নিজে যদি ৰন্ধা বঢ়া বস্তু লৈ পেলাই নিজে ৰান্ধিব। গ পোৱা ব্যৱস্থা
নাই নাই নাই সেইটো তেওঁলোকে কৰা নাই কাৰণ সেইটো কৰিলে সিহঁতৰ লোকচান হব যে হয় হয় হয় সেইটো ব্যৱস্থা। কৰা নাই সেইটো মানে আপুনি নিজা খাদ্য খিনি নিব নোৱাৰে মানে। খাব লাগিব আৰু যদি আপুনি ধৰক তাত নাখাও বুলি ভাবে আপোনাৰ ক। থানাই মানে। আপুনি ন। খাওঁচ খাব নিবিচাৰিলেও আপুনি বেলেগত গৈও খাবগৈ পাৰে কিন্তু ধৰা আপুনি নিজে লৈ যাব নোৱাৰে মানে।
উ অ ন হয় তেনেকুৱা হলে নহবা এতিয়া গোটেই দিনটো থাকিব অৱশ্যে সোমাওতে প্ৰৱেশৰ মূল্যত ললেহে তেওঁলোক।
না হ'ব কাৰণ তেওঁলোকেটো নতুন নতুনকে খুলিছে যে সেইকাৰণে প্ৰৱেশৰ মূল্য। তেতিয়া লোৱা নাই যেতিয়া দেখিব যে অ ইয়াত যাব পাৰি তেতিয়া আহিব ন বহুত মানুহ। তেতিয়া ল'ব আৰু তেওঁলোকে সেইকাৰণে মানে এতিয়া ৰেহাই দিছে। আৰু
এতিয়া ৰেহাই দিছে।
সেইকাৰণে মই ভাবিছিলো আপোনাক বোলো লৈ যাও আপুনিতো নাপালুবে আপুনি অ হেৰালে হেৰালে ঠিক আছে নেক্স অ আকৌ যদি মই যোৱা হয়। আপোনাক মই জনাম। আগতীয়াকে জনাম বাৰু আগতীয়াকে
আগতীয়াকে জনাবা উম উম ঠিক আছে বাৰু দিয়া উ আহ আহ ৰাখা অ।